অ', বোলো কেনে আছা?
মই ভালে আছোঁ দিয়াচোন তুমি কেনে আছা?
ময়ো ভাল। কি কৰি আছা আজি?
এ, এনে বেছি বিশেষ নাই। পুৱা উঠিলোঁ, উঠি কিনে অকমান ব্যায়াম চিয়াম কৰিলোঁ আৰু। এ, ফ্ৰি-ফ্ৰিচমেণ্ট হোৱাৰ কাৰণে তাৰপিছত অলপমান জলপান কৰিলোঁ। এনে তুমি এনে মই ভাবিছিলোঁ আজি মই বাহিৰলৈ ওলাম, কিন্তু ইমান বৰষুণ কি কৰিম আৰু। উপায় নাই। বাহিৰলৈ ওলাব নোৱাৰিলোঁ, ঘৰতে ৰৈ গ'লোঁ এতিয়া আৰু। ফুষ্টি লাগি আছে পুৰা গাটো।
ময়ো ঘৰতে আছলোঁ, বাহিৰলে যোৱাৰ প্লেন আ ছিল, কিন্তু বৰষুণে কেনচেল কৰি দিলে ইমান বৰষুণ হৈ আছে কেইদিন ধৰি। আৰু ঘৰতে থাকিব লগা হৈছে কেইদিন ধৰি।
এনে তুমি ৰাতিপুৱা কি জলপান কি কৰা, জলপান কি কৰিলা এতিয়া? কৰিলা নে নাই কৰা?
নাই মই এতিয়ালৈকে জলপান কৰা নাই। মায়ে বনাহে- বনাইহে আছে। কৰিম, চাৰে দছটা এঘাৰটা মানত তাৰপিছত আ অকণমান বাহিৰলৈ ওলাম, বৰষুণতো কমিলে।
আচ্ছা ঠিকে আছে এনে আমাৰ ইয়াতে অসমত ইমান বৰষুণ দিয়াৰো পানীবোৰ এনে কাৰণতো কিনো ড্ৰেইনেজ চিষ্টেমটো ভাল নহয় নেকি আমাৰ?
নহয়, একদ একদমেই ভাল নহয়, পানী য'তে ত'তে জমা হৈ থাকে। আমাৰ ঘৰতে পানী হৈ থাকে। পানী যোৱা ৰাস্তাই নাপায়, ইমান ডেভেলপমেন্ট হৈ আছে। আৰু এফালে ডেভেলপমেণ্টেই হোৱা নাই। ইমান উদ্যোগিক বস্তুবোৰ আহি আছে। তথাপিও এই বৰষুণৰ সমস্যাটো কোনোৱে দূৰ কৰিব নোৱাৰে। একেই অলপ পিছত এই অলপ উম, নামিলে তাৰপিছত আৰু পানী হৈ যায়, ঘৰতো পানী সোমাই যায়।
হয়, আৰু মই ভাবি আছিলোঁ এই বৰষুণৰ সময়ত কি কৰিবলৈ বেছি ভাল পোৱানো তুমি?
বৰষুণৰ সময়ত তুমি চিনেমাও চাব পাৰা, বা গানো শুনিব পাৰা। তোমাৰ যিটো ইচ্ছা সেইটো কৰিব পাৰা বৰষুণো বৰষুণ দি থাকিলে আৰু ভালহে লাগে। চিনেমা চোৱা পিছত গান শুনাম।
মই কিন্তু অসমীয়া গান মোৰ কিন্তু অসমীয়া গানবোৰ বৰ ভাল লাগে। এই বিশেষকৈ জুবিনদাৰ গান বিলাক।
অ সেইবোৰ গান বহুত ভাল লাগে। সেইবোৰ গান শুনিব পাৰে। সেইবোৰ গান গান শুনি শুনি ভালদৰে সময়তটো কটাব পাৰি আৰু।
অ আৰু বৰষুণৰ বাবে বহুতোতো অসুবিধা হয়। এনেই অসুবিধা হোৱাৰ কি কি ভাবা? কি কি অসুবিধা হয়।
বৰুষুণত বহুত অসুবিধা হয়। মানুহ বাহিৰলৈ ওলাই যাব নোৱাৰে। যিবোৰ মানুহে আৰু যিবোৰেই ধৰা ডেলিভাৰী কাম থাকে, সিহঁতৰ কাৰণেও অসুবিধা হয় বেছি। বৰষুণ দিলে আকৌ মানুহে যিবোৰ ফুটফাতত কাপোৰ বেছিব লয় বা স শাক পাচলি বেছিব আহে। তেখেতৰ কাৰণেও অ অকমান অসুবিধা হয়। তেখেতো ভালদৰে আহিব নোৱাৰে। কাৰণ মানুহো ওলাই যাব নোৱাৰে। মানুহ ওলাই গ'লেহে তেখেত সকলে কিনিব পাৰিব নহ'লে আৰু কিনিব নোৱাৰে নহয়। কিন্তু বতৰ ত ভাল হৈ থাকে কিন্তু ন। ঠাণ্ডা বতৰ হৈ থাকে অ গৰম দিনত বৰষুণ দিলে আৰু ভালহে বতৰটো অলপ ঠাণ্ডা হয় নহ'লে গৰম তেনেকুৱা গৰম পৰি থাকে তাৰ কাৰণতো ঘৰত থাকিব নোৱাৰা হৈ যায়।
হৈ যাব পুৰা।
অঁ
আৰু তুমি মই ভাবি আছো তুমি বৰষুণত কেতিয়াবা ভিজিছা নেকি?
মই কিন্তু বহুবাৰেই ভিজিছো বাহিৰলৈ ওলাই যাওঁ। পকত বৰষুণ দি দিয়ে ত তেনেকুৱা সমত মই ভিজিছো বহুত বাৰে ভিজিছো তুমিজছ নেকি কেতিয়াবা?
অঁ বৰষুণত বহুত জিকিছো বু বৰষুণত জিকি পালে ভালেই লাগে কেতিয়া আগতে স্কুলৰ পৰা আহি থাকোতে বৰষুণ দি থাকিলে। জিকি জিকিয়ে ঘৰত আহো তেতিয়া আৰু সৰু আছিলো আৰু ঘৰত আহি ফালে মাৰ পৰা গালি খাও যে কিয় জিকিছ এতিয়া আৰু তেনেকুৱা নাই এতিয়াও কেতিয়াবা কেতিয়াবা মন গ'লে এতিয়া আৰু বৰষুণ দিলে উলাবলে মন নাযায়। আগৰ দৰে তেনেকুৱা নাই নহয়।
অ আগৰ ধৰণে তেনেকুৱা নাই এনে
আগতে যেনেকুৱা বৰষুণ বৰষুণ দিলে বাহিৰত খেলি থাকিলে এই বৰষুণতে খেলি থাকিছিলো। ফুটবল হওঁক, ক্ৰিকেট হওঁক তেতিয়া বৰষুণত খেলি ফালে আৰু মজাই বেলেগ সেইবোৰ।
সিটো ভালে লাগিছিলে মোৰো ভাল লাগিছিল মই বহুতো খেলিছিলো।
অঁ আগতে নেটৱৰ্কো ডিষ্টাৰ্ব দিছিল বহুত প্ৰব্লেম দিছিল। নেটৱৰ্ক এতিয়াতো আকৌ তেল হৈয়ে আছে বৰষুণ দিলেও একো ফৰকে নপৰে সিহঁতৰ নেটৱৰ্কৰ আহি থাকে মোবাইল চাইে থাকে সবৰে। এতিয়া আকৌ মোবাইল আৰু তিভি সেই
যি হয় ফাইভজি চা এতিয়া ফাইভ জি হয় ফাইভ জি হলে আৰু ক'ত আৰু নেটৱৰ্ক দিষ্টাব দিব। নাই এইবিলাক আৰু সেইকাৰণে মোৰ সৰু বয়সৰ যিখিনি কামখিনি মই মনত বহুত পৰে মোৰ। যিখিনি কৰিছিলো আৰু বৰষুণৰ সময়ত এইবিলাক কাম বহুত মনত পৰে
অ
তোমাৰ মনত পৰে নেকি কেতিয়াবা
মনত পৰে আগতে যেনেকৈ কাম কৰিছিলো যেনেকৈ খেলিব গৈছিলো সৰু থাকোতে সন্ধিয়াই হলে বন্ধু সকলৰ লগত খেলিব গৈছিলো বৰষুণ হওক ৰ'দ দি থাকো খেলিব গৈছিলো বৰষুণ বৰষুণ দিনত বেছিকৈ গৈছিলো বৰষুণ দিনত খেলি ভাল লাগিছিল কিন্তু এইবোৰ এতিয়া নাই নাইকিয়া হৈ গৈছে এতিয়া আকৌ মোক মোবাইল টিভি এতিয়াতো আকৌ ফাইভ জি হৈছে নেট হয় শেষে নহয় তেতিয়া আকৌ সকলোৱে মোবাইলতে চাই থাকে মোক ৰিলে চাই থাকে অকল
হয় এতিয়াতো কা এতিয়াতো কাৰেট গলেই ব বোনো ভবে তোমাৰ মোবাইলটো ফুল চাৰ্জ হৈ আছে নেকি
মোৰতো ৰাতিপুৱাতে মই চাৰ্জ দি থওঁ উঠি এতিয়া মোৰ ফুল চাৰ্জে হৈ আছে কাৰণ গৈছে নেকি মই গম নাপাওঁ কাৰেণ্টটো ডিষ্টাৰ্ব দি থাকে কিন্তু এতিয়া বৰ ডিষ্টাৰ্ব দিয়ে কাৰেণ্টে
কাৰেন্টটো ডিষ্টাব দিয়ে সেইকাৰণতো মই আৰু কালি ৰাতি চাই আছিলো পুৰা ৰাতিটো পৰা মোটামুটি তিনিটা চাৰিট লৈকে মোবাইল চাই আছিলো মই মোবাইল চাৰছ বন চাৰ্জো নাই কাৰেণ্টটো গ'ল এতিয়া ভাবি এতিয়া ভাবিছো কি কৰো কি নকৰো এতিয়া
অ
কোৱাছ অকণমানে চাৰয আছে মটামটি টুৱেটি পাৰ্চেণ্ট মান আছে আৰু
অ আজি বতৰটো কিন্তু বহুত ভাল হৈ আছে দিয়া ঠাণ্ডা ঠাণ্ডা
অ বৰষুণৰ ঠাণ্ডা ঠাণ্ডা বতৰ বঢ়িয়া নহলেতো ইমান গৰমত তাক মানে শৰীৰ জ্বলি যায় আৰু পুৰা
অ এই ঠাণ্ডা বতৰত কিন্তু অ কোৱা
এই গছ গছনিবোৰৰ কাৰণেটো এই পৰিস্থি পৰিষ্কাৰ হৈ থাক কিন্তু আমাৰ এই প্ৰকৃতিটো গছ গছনিৰ ৰু ৰোপন কৰিবই লাগে হয় নে নহয়।
অ গছ গছনি ৰোপন কৰিলেহে
দিনত যদি আমি গছ গছনিবোৰ ৰোপন কৰো তেন্ত পানী আমিতো দি থাকিব নালাগে প্ৰাকৃতিক প্ৰকৃতি পায় দি দিয়ে ত এইখিনি আৰু গছ গছনিৰ হবলৈ ভালেই হয় সেইকাৰণে মই ভাবো এতিয়া এই বৰষুণৰ সময়ত গছ গছনিবোৰ ৰোপন কৰিবলৈ লাগে তুমি ভাবা নেকি?
অ গছ গছনি ৰোপন কৰিব লাগে এই বৰষুণি দিনত গছ গছনি ৰোপন কৰিলে সেইবোৰ আৰু ভাত পানী ভালদৰে পাব পিছত যেতিয়া ৰ'দ উঠিব ৰ'দো পাব সিহঁত। তে ভালদৰে গজি উঠিব। আৰু গছ-গছনি আমি এনেও বৰষুণৰ দিনত বুলি নহয়, ৰুবই লাগে কাৰণ যি। হিচাপে মানুহে ডেভলপমেণ্ট কৰি আছে উদ্যোগবোৰ আহি আছে। সেইবোৰৰ কাৰণে গছ গছনি কাটি আছে আমি য'তে পাৰো তাত তে গছ-গছনি ৰুব লাগে নহলে ভৱিষ্যতত। গছ-গছনি নাইকিয়া হৈ যাব।
আৰু এইটো আমাৰ প্ৰকৃতিৰ বাবে আৰু আমাৰ নিজৰ বাবে বহুত। সংকটজনক কিমান পৰিস্থিতিৰ ইমান চিচ
অঁ বহুত সংগকতত পৰিব।
অঁ, এইটোত' হয় আৰু মই ভাবি আছিলো এই বৰষুণৰ দিনত। তুমি কেক কি কি মানে পেছি-চেছি কিবা খাবা চিৰাজ কি কৰিব পাৰিবা নেকি মোক চাজেষ্ট কৰিব পাৰিবা নেকি? যিটো খাই কিনে ভাল লাগে আৰু বহুত।
খাবা বৰষুণ, বৰষুণৰ দিনত সকলোতকে ভাল হোৱাটো চা। চাহ এক কাপ লগা আৰু পকৰা। চাহ ৰ লগত পকোৰা খোৱা মানে মজাতটোও বেলেগ আৰু সেইটো আৰু কৈ বুজাব নোৱাৰি। চাহ ল'বা আৰু পকোৰা ল'বা নহ'লে বাহিৰৰ পৰা চিঙাৰা আনি দিবা খালে আৰু সেইবোৰ আৰু ভালেই মজা আৰু।
একদিন ত'কিন্তু এতিতো বৰষুণ দি থাকিছে, মই বা বাহিৰত কেনেকে ওলাম? চিঙৰা আনিবলৈ।
চিঙাৰা নাই তেনেহ'লে ঘৰতে পকোৰা খাবা চাহ বনাবা চাহেৰে খাবা।
অ' অ' হয় দিয়াচোন আৰু নহয় মই ভাবি আছিলো এই বৰষুণৰ দিনত। কেতিয়াবা আৰু সৰুৰ কালৰ ক্ৰিকেট বিলাক যেতিয়া মনত পৰে যে, খেলিবা নেকি? আজি খেলিবা নেকি? অকমান ক্ৰিকেট বা ফুটবল এই বৰষুন দিয়ে আছে।
অঁ, খেলিবা পাৰি কিন্তু আজিকালি ত' আগৰ দৰেতো আৰু খেলপথাৰ নাইয়ে সকলোতে আম্মাৰ ঘৰৰ পিছফালে যিটো খেলপথাৰ আছে সেইটোতো আৰু। গোটেই আব- জাবৰ জোথৰ হৈ গৈছে, জংঘল হৈ গৈছে, বাকী যিবোৰ খেলপথাৰ আছে, তাতেতো আকৌ তেনেকুৱাই অৱস্থা, খেলপথাৰে নোহোৱা হৈ যায় যে কিছুমানক।
অয়, খেলপথাৰত চব ডেভলপমেনো চব কৰাত আমাৰ এই খেলপথাৰ বোৰ পুৰা নাইকিয়া হৈয়ে গৈ আছে। আৰু আমাৰ ইয়াতে তো খেলপথাৰ আছিলে, বা যেতিয়া যা তাত তে বিল্ডিং-চিল্ডিং উঠি কিনে মানে নাই আৰু পুৰা ডেভলপমেন্টত মানে পুৰা এট টাপমোষ্ট টপমোষ্টত হৈ আছে পুৰা।
অঁ,
টিকেত কি হৈছে আৰু গছ-গছনিবোৰ সেইকাৰণে কাটি গৈ আছে। আৰু খেলপথাৰ না- নাইকিয়া হৈ আছে, ত' এতিয়া ইমান জাগাই নাই। তাতে ভাবিছিলো যদি খেলা অকমান ঘৰত এ ঘৰৰ বাহিৰত যিখিনি মোৰ জাগা আছে আৰু তাত তেতিয়া খেলিবলৈ পাৰিলো হয়।
অঁ, আকৌ বৰষুণ দি আছে, এতিয়া আকৌ বৰষুণ আৰম্ভ হৈ গৈছে। অকমান কমিলে আকৌ আৰম্ভ হৈ যায় বৰষুণ।
পাঁচ মিনিটৰ বাবে ৰ'খে আৰু আৰম্ভ হৈ যায়, আৰু আজি এই বজ্ৰপাট দিছিল ন' আজি?
অঁ, বজ্ৰপাটো হৈছিল ৰাতিপুৱা আজি। বজ্ৰপাটৰ সময়ত। এইটো নাজানো, কিন্তু বজ্ৰপাটৰ সময়ত কিন্তু বহুত ভয় লাগে দিয়া। ইমান জোৰে জোৰে বজ্ৰপাট পৰি থাকে।
অ', মইতো সৰুতে বহুত ভয় পাইছিলো, এতিয়া ইমান ভয়টো কমিছে দিয়াচোন। সৰুত থাকোতে ইমান ভয় পাইছিলো নহয় মই। ইমান ইতকে আৱাজটো বহুত জোৰকে দিয়ে নহয়।
অ', ঘৰ-চৰ কাপি যোৱা যেন পায়।
অ', দিয়াচোন এতিয়া মই এতিয়া কাৰেণ্টটো আহিছে নেকি?
অ', অ'। আহিব লাগে কাৰেণ্টটো, ঠিক আছে দিয়ক ঠিক আছে।